হেল্ল' অ' কি কৰিছা?
এ আছিলো এনেই বাহিৰতে ওলাই মেলি আছিলো। তুমি?
ময়ো সেই অকমান ওলাই গৈছিলো তেনেকে আহি পাইছোহিহে।
অ ' ভাত-পানী খালা?
দেই বনাই আছে আৰু ইমান গৰম অকমান দেৰিকে খোৱা হয় আৰু।
অ' আমাৰ ইয়াত আকৌ বতৰটো ঠাণ্ডা দেই।
হয় নেকি?
অ' আমাৰ আজি ৰাতিপুৱাপা বৰষুণে দি আছে আবেলিলৈকে এতিয়াহে ৰখিছে কাপোৰ চাপোৰে নোসোকোৱাই হৈছে।
অ 'ভালেই দিয়া বৰষুণতো দি থাকিলে অকনমান বতৰো ঠাণ্ডা হৈ থাকে ৰ'দতো দিলে যে মাথাটোত টিং তিঙাই যায় একেবাৰে।
সেইটো হয় বাৰু কিন্তু কাপোৰৰ পৰা দিগদাৰ হয় নে, কেঁচামা কেঁচামা গোন্ধাই যে
উম, তাকে সেইটো সেইটো এই চবফালে প্ৰব্লেম দিয়া, ৰদ দিলেও প্ৰব্লেম, বৰষুণ দিলেও প্ৰব্লেম
সেইটো একোতে শান্তিয়ে নোহোৱা হৈছে আৰু যি হত কিবা এটা নহয়, কিবা এটা থাকে। থাকিবই আৰু
তোমাৰ ইমান গৰম, বাহিৰত ওলাই‌ ওলাই আহিলেও আকৌ তোমাৰ যিখনহে ধূলি
উম, ক'ত ধূলি লাগিলে, মই একদম মাথা বিষত, মই থাকিব নোৱাৰা হৈ যাওঁ, মানুহজনী
অ', সেনেকুৱা নেকি?
অ', মাথা বিষায়। এ, মোৰ মাইগ্ৰেইন আৰু চাইনাচ আছে যে
অ', অ', ই ইমান সেইকাৰণে, হেৰি-চেৰি নকৰিবা আৰু, ঘৰতে সোমাই থাকিবা। এইটো, এই তুমি সন্ধিয়া সময়ত ওলাই আহিবা, সন্ধিয়া সময়ত ইমান হেৰি নহয় আৰু
এ, সন্ধিয়া সময়ত ওলাই যাবলৈ মানে, ইয়াত মোৰ ওচৰত লগ পোৱা নাই যে, তেনেকে, সেইটো কাৰণে এনে, মা-বাহঁতৰ লগতে কেতিয়াবা ওলাই যাওঁ আৰু
অ'।
মোৰ তেতিয়া আকৌ, বেমাৰ-চেমাৰ হ'লেও আকৌ, মই ধূলিৰ লগতে খেলিয়ে থাকো, আকৌ ধূলিৰ লগতে থাকো। খেলো যে, খেলৰ সময়ত পুৰা ধূলি-চুলি নাকে-চাকে সোমাই যায়, উপায় নাই আৰু, খেলিমটো মানে খেলিমেই আৰু
ইমান নে খেলিবা দিয়া একদম, তোমাৰ ধূলি হ'লে আকৌ, তোমাৰ হেৰি, চৰ্দি-চৰ্দি হৈ যাব নহয়।
এ, হয় বাৰু, কিন্তু উপায় নাই আৰু খেলিবতো লাগিবই, খেলিবলৈ, গেমলে যাব লাগিব যিহেতুতো খেলিব লাগিবই।
হয়, দিয়া, সেই টো বাৰু, বাকী এতিয়া, কি পঢ়িম বুলি ভাবিছা?
বাকী এতিয়া তোমাৰ ইমান এইবোৰ কিবা কিবি হৈ আছে মোৰটো এডুকেশ্বন চিষ্টেমৰ ওপৰত ভৰসা আঁতৰি গৈছে এইটোকৰণে ভাবিছোঁ এ আই চে আইকে মানে চাইট কৰি পেলাই সৰু সুৰাকে কিবা কিবি কৰি পঢ়ি থাকোঁ নেকি?
অ' বেয়া নহয় কিন্তু আজি আজিকালি এ আই ডিমান বহুত বাঢ়ি গৈছে নহয়।
অ সেইটো কাৰণে। মানে ভৱিষ্যলে সেইটোয়ে কামত দিব।
অ ৰে আজিকালি এ আই চোৱা না মানুহে নোৱাৰা কামবোৰে তোমাৰ এ আই কৰি দিয়ে কিমান চেট জিপিটি পাৰ পেলেক্সিটি এইবিলাক জেমেনাই কিমান আজিকালি চাপৰ্ট কৰা হৈছে মানুহে।
হয়।
উম! কিন্তু কিছুমানে কয় আকৌ এ আই বেয়াকেও ইউজ কৰে এতিয়া মানুহে জানে আৰু সঁচাকে কয় নে বেয়াকে কয়।
এ, নি এইটো নিজৰ ওপৰত কথা নিজে কেনেকে কি তুমি কি ধৰণে চাইছা বা কি ধৰণে তুমি বস্তুটো কৰিছা, ইউজ কেনেকে কৰিছা সেইটোৰ ওপৰতে কথা পৰি আহে।
অ তাকে, তুমি এনেকে কৰ'বাত কৰ্চ চৰ্চ লৈ
কৰ্চ চৰ্চ লোৱা নাই তোমাৰ এতিয়া মানে প্ৰ থমে ভাবিছোঁ কি কম্পিউটাৰটোকে ভালকে মানে চব যি যি হয় শ্বৰ্টকাট টৰ্টকাৰ্ট কেনেকুৱা কি কম্পিউটাৰটো সেইটোৰ ওপৰতে ভালকে শিকি চিকি লওঁ। তাৰপিছত মানে এটা ষ্টেপ লৈ পেলাই তাৰপিছত মানে কিবা বিলাকে শিকিব লাগিব। যিহেতু এইটো কম্পিউটাৰটোৰ ওপৰতে থাকে ত কম্পিউটাৰত তোমাৰ নলেজটো মানে লৈ লোৱা আগতে বেছি দৰকাৰী না।
উম! তোমাৰ হেৰি কম্পিউটাৰ কৰ্চৰ লগত তোমাৰ এ আই কৰ্চটো প্লাছ থাকে নহয় আমাৰ মানে এটা চেন্টাৰত আছে আকৌ।
অ থাকে নেকি? মই গম পোৱা নাই দেই তেনে
তোমাৰ মানে আহ-আহ এনেইছোন চোৱা নৰ্মেল কৰ্চত তোমাৰ কম্পিউটাৰৰ খিনিয়ে শিকাই মানে ছবি টবি অঁকা বা প্ৰিণ্ট আউট ওলোৱা, ফটো ফ্ৰেমিং বনোৱা, হয় নাই? কিন্তু আমাৰ ইয়াত মানে ইয়াত ন তুনকে মানে এড কৰিছে আৰু এ আই যোনবোৰ টুল বিলাক থাকে যে বা এ আই এইবিলাক বস্তু বিলাক। সেইবোৰ কৰ্চও শি কাই মানে। তুমি যদি ভাব বা মানে কৰ্চটো তাত কৰি ল'ব পৰাৰ মানে দেৰ বছৰীয়া দুবচৰিয়া
অ এতিয়া চাব লাগিব মই মানে এতিয়া মানে তোমাৰ বেচিকটো লৈছোঁ, এইয়া তোমাৰ মোৰ ডেৰমাহ মানেই হৈছে আৰু মানে যিহেতু তোমাৰ ছুটীটো গমেই পাইছোঁ মই তোমাক এতিয়া এই মে' ত এডমিশ্যন লৈছোঁহে। তোমাৰ এপ্ৰিল মাহটো অলপ মানে শুলো চুলো যেনেকৈ এতিয়াও মানে শুই থাকোঁতে যাই আৰু চাৰে দশটামান বাজে মই উঠোতে। তাৰপিছত সেইটো কাৰ মানে এই কোৰ্চ হ'লেই মই কৈছোঁ ন আগতেও কম্পিউটাৰত লাগি থাকা সৰুতে না সেইকাৰণে বেচিকতটো মানুহৰ তিনিমাহ লাগে মোৰ এই কালিয়ে হৈয়ে গ'ল।
অহ' এ একো নাই তুমি এটা কাম কৰা ছমহীয়া কৰ্চটো কৰি লৈ তুমি এটা কাম কৰা হেৰি অ কম্পিউটাৰ চাইন্সত তুমি ডিগ্ৰী কৰি লোৱা।
মই সেইটোকে ভাবিছো কিবা কৰো অ' পি জি ডি চি এ তেনেকে এইবোৰ কৰো পিজি দিছে এইটো পিজি দিছে এইটো ছমাহৰে হয় না।
উম,
নিত ডিপ্লমাটো সেইটো কৰা পিছত তেনেকে ভাবিছো আৰু মানে কিবা এটা শিকি থাকিলে ভাল আৰু নিজৰ কাৰণে ভাল কম্পিটাৰতটো জানিবলগীয়া কথা। তাৰ মানে।
অ' আৰু এনেও আজিকালি চাকৰি তাকৰি পাবলৈ কম্পিটাৰ চম্পিউতাৰ খোজেই কিছুমানত। চাই লোৱা ভালে হয়। অবচন টো ইমান বেয়া নহয় যিহেতু। এ আই ইমান আজিকালি ইমান বেছি কবলৈ গ'লে।
উম এতিয়া ইমান বেছি আকৌ আগলে সমান কি হবলৈ আছে সেইটো নাজানোৱে আৰু বেছিহে হ'ব বাৰু এনো।
হয় আকৌ আৰু কিছুমানে মানুহে কৈছে চোন। ইন ফিউচাৰ এ আাইতহে আমি চাকৰি কৰিব লাগিব বুলি। এয়াহে চব কৰিব বুলি আমাৰ ওপৰত।
সেইটো এতিয়া মই কেতিয়াবা ভাবো হা যদি এ আই চব কৰিলে আমি দেখোন একো কৰিব নাই আমি কেনেকে জীয়াই থাকিম কেনেকে আমি। কিবা কিবি
সেইটোৱে এবাৰ যে আমি যে ক্লাচ নাইনতে। তেনত যে এটা লেচন পাইছিলো যে। কম্পিউটাৰৰ ওপৰত যে আমি কম ছোৱালী আৰু ল'ৰা এটা থাকে যে কম্পিউটাৰত কিতাপ পঢ়ে। টু থাউজেণ্ড ফিফটিৰ ওপৰত যে তোমাৰ পইম নে এটা লেচন আছিলে নহয়। এতিয়া মোৰ সেই সেনেকুৱা পইমটো নিচিনা ৰিয়েলত হ'বগৈ গতে লাগিছে আৰু।
ন সময়ৰ কথা।
অ' ৰে যেনেকুৱা যি হৈ গৈছে ন এতিয়া।
এইটোয়ে একো মানে কি একো বস্তুৰ পৰা ধৰি মানে আশা পাতি ৰখি থাকিব নোৱাৰে কেতিয়া কি বস্তু কেনে কি ধৰণে চেঞ্জ যায় নে একোৱে ধৰিব নোৱাৰিবাই।
এতিয়া ফটো ফেম এখনত যদি আমাৰ হেৰি ৰিম'ভ কৰিব লাগে বেক। বেকগাউণ্ডৰ মানুহসোপায় এতিয়া দোকান গ'লে আমি ৰখিব লাগে কৰিব লাগে যদি আমি এ আই দি দিওঁ ইমান স্পীড। মিনিটত আমাক বনাই দিয়ে তোমাৰ এক মিনিটৰ ভিতৰতে বনাই দিয়ে আন
সেইটোয়ে মই -মই সেনোকে কৰো কিয় দোকান চোকান যাব লাগে নো।
মানে বহুত ভালকে ইউজ কৰিলে বহুত ভাল কামত আহে ন'
অ' অ' এতিয়া মই তোমাৰ কিবা কিবি পঢ়িবলৈ তেওঁ কিবা কিবি থাকিলে মানে তাতে সুধি চুধি লও ন' তো কৰি লোৱাটো ভাল তুমিও কৰিয়ে লোৱা মোৰ মতে গম পাইছা।
উম মই ইমান ভবা নাছিলো তুমি কোৱা পিছত লাগিছে যেন ময়ো কৰিয়ে লওঁ নেকি।
কৰিলে নিজৰ কাৰণে ভাল মানে কিন্তু ধ'ৰা তুমি কিবা এটা চাকৰি পালানে নাই সেইটোতো তোমাৰ মানে ফিউচাৰৰ ওপৰত ডিপেণ্ড কৰে না। তাৰপিছত তুমি ধুনীয়াকে টো কৰা কিবা এটা তোমাৰ থাকিব। বাইদে নাথাকিলেও নিজৰ ঘৰতে যদি কম্পিউটাৰ দোকান এখন তাতে কিব কি খৰচা ওলাই থাকিব পাৰে।
সেয় তুমি জেৰচ চেৰ ওলোৱা কোনোবাই কিবা যদি প্ৰিন্ট আউট কৰি দিব লাগে বা ফৰ্মফাত এনেকে যদি কৰিব লাগে তে পাৰিম ন আমাৰ সেনেকে খৰচ পাতি ওলাই থাকিব দিয়াচোন অ, সেইটো আৰু তাত শিকিব লাগে বস্তুতটো বহুত থাকে অহ টো আৰু বহুত মানে বহুত বেছিয়ে থাকে নেকি আৰু এতিয়া কম্পিউটাৰৰ ডিমান্দতো বহুত বেছি এতিয়াটো এডমিশ্যন সময়ত আমাৰ কিমান দৌৰিব লাগে আমি যদি সেইটো শিকি লও আমি ঘৰতে এডমিশ্যন বিলাক কৰি ল'ব পাৰো।
সেইটোৱে মই বাৰু দে মই লপটপতে কৰিছো এডমিশ্যন তোমাৰ এই তোমাৰ যোনতো আমাৰ ষ্টেটগবমেনট এডমিশ্যনটোয়ে হেইতো ওপৰত নাজানো যে কেনেকৈ কি কৰে। সেইটোহে কম্পউটাৰ দোকানত গৈপিলাই গৈছো সেইটো তোমাৰ মান কি হয় আমি যিহেতু যদি ঘৰত কৰা আমাৰ নিজা পইচাটোে বাছিলে কিবা এটা কেনেকে কি কৰে সেইটোৰওপৰত শিকিও যাম।
উম তুমি তেনেহ'লে লেপটপটো জানা যদি কম্পিউটাৰটো ইমান টান নহয় নহয়।
হেইটোয়ে মানে আমাৰ ঘৰত আছে কিন্তু মই নচলা মোৰ এলাহে খাই দিয়ে মানে।
বেছি প্ৰব্লেম নহব এ লেপটপ টো জানিলেও কম্পিউটাৰ টো বেছি টান নহয় মানে মই আমাৰ মানে স্কুলত আগতে শিকাইতো তো তেনেকে মানে মই শিকিছিলো ইমান টান নহয়।
হেইটে সৰুতে তেনেকে শিকালে পাৰে আৰু স্কুলবোৰত
উম, আজিকালি থাকে নহয় কম্পিউটাৰ ক্লাছ তোমাৰ ক্লাছ এইটৰকে মেডটৰ সেইখন পাছ কৰিলো পাছ কৰা।
উম, সেইটোয়ে কিন্তু তোমাৰ আকৌ কম্পিউটাৰতে ক'ডিং টো থাকে যে কডিংটো কিন্তু আকৌ এটা থাকে আৰু এটা টাফ লেভেল থাকে সেইটোৰ
কিনি আৰুপ পাছ কৰিলে বা জানিলে আৰু হৈ যায় আৰু।
উম, জানিলে মানে প্ৰেক্টিচটো থাকিব লাগে আৰু মই যেনেকে মানে এতিয়া মই যেনেকে তাত কম্পিউটাৰ ক্লাছত প্ৰেক্টিচ কৰোগৈ কৰি পেলাই আহি ইয়াত নকৰোগৈ সেইখিনি জনা আছে কাৰণে তেনে এতিয়া কিবা যদি অলপ মে বেছিকে শিকা হয় বা বেলেগ বেলেগ বস্তু তেনে ঘৰত আহি পেলাই কৰিব লাগিব ন'হলে এনেও পাহৰিয়ে যাম না।
তোমাৰ তেতিয়া আৰু বেছি চি ভাল হ'ব তোমাৰ চাৰ্টিফেটখনো ভাল হ'ব তিমান
সেইটোৱে মই এতিয়া ভাবি আছো যিহে মোৰ আৰু আছে দেৰ মাহৰ কৰি আৰু এটা কিবা এটা কৰ্চ কৰি দিও বুলি‌ছো দেৰ মাহত মই কমপ্লিট কৰি দিব পাৰিম ভাবিছ পাপাই আকৌ কৈছোগে নালাগে দে, একনে প্ৰেক্টিছ কৰিলো হ'ব ঠিক ঠিকেই আছে মই অকন ঘূৰি থাকিব পাৰিম এইখিনি সময়।
সেইটো হয়, কিন্তু এটা কাম কৰা আকৌ তুমি হেৰি সেইটো কমপ্লিট কৰি আকৌ যদি কৰি লোৱা ন তোমাৰ এনেও এতিয়াচোন এয়াই ইমান ডিমানেই তুমি এটা সেইটো কৰি আকৌ কলেজত যদি ডিগ্ৰীটো কৰি লোৱা তুমি কম্পিউটাৰ চাইন্সৰ ওপৰত কি বেয়া আছে নহয়, তোমাৰ চাৰ্টিফিকেট উলাব ইনফিউচাৰ যদি কিবা জপ ওলাই তুমি তাত ডাইৰেক্ট জপো পাবা। অ', সেইটোৱে চাই লওঁ কি হয় অ।
মানে এতিয়া তোমাৰ মোৰ ইয়াত থকা মানে কথা নাই ন মই এতিয়া বেলেগলে যামগৈ আকৌ আগষ্ট বাদো আকৌ তোমাৰ আকৌ কলেজ ষ্টাৰ্ট হ'বই সেইটো কাৰণে মানে মই মানে এইটো মানে মাজত মানে আছো আৰু কি কৰি কি দুখন নাৱৰ মাজত থকা নিচিনা হৈছে মোৰ।
অ', চাই লোৱা আৰু ভালকে দিছ চিচনতটো লৈ লোৱা যিহেতু মানে কি য'ত পঢ়িব লগা হয়, আৰু তাতেটো ডাইৰেক্ট যাব লাগিব ন।
উম, সেইতোৱে। আগতে মই এম্বিচন আছি আছিলে কিবা গ'লটো আছিলে কিবা এতিয়া কিন্তু আকৌ মানে এ এ অলপ এয়াই ওপৰত মাথাটো মাৰো নেকি তেনেক মানে আহিছে আৰু মাথাটোত অলপ থিংকিং
অ', আজিকালি চোৱা তুমি যদি সেইটো ভালকে শিকিলোৱা এয়াই ভিডিঅ' বনাই তুমি ইউটিবত আপলোড কৰি পইচাটো কমাব পাৰা ন আজিকালি কিমান এ আই ভিডিঅ ওলাই তোমাৰ
অ', কেনেকে মানে মোৰ ভাবো কেনেকে বনাই ইহঁতে বুলি এনেকে ভাবো
তুমি সেইবোৰ বচ তো শিকিলে তুমি‌ যদি ইনষ্টাত পেইজ লা আজিকালি চোন চোৱা এইবোৰ এ পিলি পাৰাৰ এইবিলাক কাৰ্টুন বিলাকে চোন এ আই দি বনাই ন সিহঁতি ইতিয়া ঘন্টাত যদি আপলোড কৰে সিহঁতৰ ডলাৰো হিচাপ দিলেতো বহুত পইচা আৰ্নিং কৰে ন ইউটিউবাৰ বিলাকে। অ তুমি এটা কাম কৰা নহলে তুমি সেইবোৰ শিকি তুমি এটা ইনষ্টা পেজ খুলি তুমি আপলোড কৰি থাকিব পাৰা ন সেইটো তোমাৰ চাইদ ইনকাম নিচিনা এ হ'ব।
বছৰমান মানে ভালকে এইবোৰ শিকোতে শিকোতে সময়তো লাগিব।
উম তুমি এটা কাম কৰা শিকিছা যদি ভালকে শিকলা তেতিয়া তোমাৰ এইটো এনেকুৱা ভৱিষ্যতলৈ কাম দিব ন। চমানো কি আৰু পটককে কৰি লোৱা ডিচেন্ঞ্চো অলও কৰিব পাৰিবা নহয় ডিচেন্ঞ্চৰ অপশচনটো আছেনে নাই?
কিন্তু কি হয় তোমাৰ এতিয়া ইয়াত মই আধা কৰি গ'লো বেলেগত আধা কৰি থই গলো তেনেকে মানে অলপ প্ৰব্লেমিয়ে নাই এটা জেগাতে মানে কনটিনোৱাছ কি সটো তাতে মান তাতে ষ্টাৰ্ট কৰি পেলায় তাতে। কাম কৰিলে তেতিয়া মানে বেছি ভাল হয়হ নে এটা জেগাৰ পৰা ইটো জেগালৈ আধাত মানে যোৱাগে
উম সেইটোও হয় বাৰু দেই। মিলাই লোৱা আৰু যি সুবিধা হয় কিন্তু আজিকালি এ আই তম মানে যেনেকুৱা। পৰাহে একদম হেৰি চলিছে নহয়। তুমি কি পঢ়িম বুলি ভাবিছা? মই ভবা নাই। মই তোমাৰ পলিত কৰি থৈছো পলিতে আৰু পাম। পালে যামগে আৰু বাকী আৰু কলেজত কৰি থৈছো আৰু কলেজত পঢ়া ইমান ইচ্ছা নাই তেনেকে।
ওপৰতে কথা নিজৰ ইচ্ছাৰে ওপৰতটো কৰিব নালাগে আৰু কাম।
সেইটোৱে কলেজত মানে পাৰফৰ্মিংৰ্টৰ ওপৰতে পঢ়িম কৈছো পাৰফৰ্মিং আৰ্টছ ঘৰ পৰা নালাগে বুলি কিনো কৰিব পাৰফমিং আৰ্ট পঢি মইঅকৌ সেইটো হে ইটচা।
অ এই নিজৰ মনৰ কথাটো কৰিলেই হ'ল মোৰো ঘৰ মানে সেইটোে নিজৰ মনৰটোৱে কৰা আৰু যি কৰি কৰি থাক।
সেয়াই আৰু ঠিক আছে দিয়া মই ভাত পানী খাই আকৌ তোমাক কল কৰিম আমি অলপ ভালকে ডিচকাছ কৰিম। কৰিব লাগিব এইবোৰ ওপৰত অ ' ঠিকে আছে দিয়া ময়ো ভাত পানী খাওঁ গৈ অ' দিয়া দিয়া খাই লোৱা ঠিক আছে বাই বাই।